প্ৰাঞ্জ, প্ৰাঞ্জল কোৱা।
কি কৰিছা।
এ শুই আছো বৰষুণ দিছে।
আমাৰো বৰষুণ এইফালে দবা পিটা অলপ। তাকেও অকণ শান্তি লাগিছে দিয়া।
অলপমান বতৰটো ভাল কৰা যেন পাইছো।
সনেকৈ পৰিবও লাগে পানী চানীও হওক, উম,
কিমান আৰু এই গৰম-গৰম বুলি থাকিবা ন।
তোমাৰ এইকেইদিন কম শাস্তি দিলে নেকি। তোমাৰ এইকেইদিন কম শাস্তি দিলে এই তিনি চাৰিদিন।
মানে কি হয় কামতো মন নবহে খাবও মন নাযায় শুবও নোৱাৰি হয়। বিৰাট অশান্তিতো এতিয়া আৌ লাইটডাল গ'ল তোমালোকৰ ফালে
লাইট নামৰ নাই গ'ল এ মানে একদম তোমাৰ কোনো ইফালে শান্তি নাই আৰু বুজছাানে কিবা নহয় কিবা কিবা নহয় কিবা মানে লাইট বৰষুণ দিলে কাৰেন্ট নাথাকে অ তাৰপৰা আকৌ ৰ'দ দিলে থাকিব নোৱাৰা ফেনৰ তলত
মানে চব ফালৰ পৰা একো বস্তু নোপোৱা কিবা নহয় কিবা এটা থাকিবি আৰু তাৰ মাজতে
এক না চফা চফা আহিবা আহিবা লগ পাম বহুত দিন দেখা শুনা হোৱা
মানে যদি বতৰটো ভাল থাকে সন্ধিয়া মানে মই আপাক যাম
দিয়া আহিবা আহিবা বহু দিন লগো পোৱা নাই নহয় থাকিব লাগে ৰ বেয়াাতটো
উম তোমাক মই গলে ফোন কৰিম দেই
দিয়া আহ ওলাই আহতে এবৌ ফোন কৰিবা মই যদি থাকো তো মই কম তেতিয়া
মই মানে এ সেইফালে তোমালোকৰ এইফালে যাম আৰু আজি বহুত দিন ওলাই যোৱা নাই কিবা এটা খাবলৈ যাওঁ এইফালে এই ফাষ্টফুড টাইপৰ কিবা একেলগে যাম দিয়া যদি চখা তোমাকো লৈ গুচি যাম
দিয়া যাম দিয়া অ একেলগে যাম দিয়া ওলাই আহ
বাকী হেৰি চালা গ ন এই
চুপা চুপি চালো চালো চালো ভাল লাগিলে দেই ভাল লাগিলে ভাল লাগিলে ধুনীয়া ধুনীয়া ধুনীয়া চাব চব যাব লাগে মই টানি এজৰি টাইম অক উলিয়াই চাব গলো আৰু
এ হেৰিখন চাবলৈ যাম দিয়া
কোনখন দেৰিকে আহিব বোলে সেইখন কেতিয়া আহিব গেৰেণ্টি নাই
সেইখনমান তমাৰ পষ্টপন কৰিলে যে
অ এইখনৰ কাৰণে ককা দেউতা খনৰ কাৰণে
আহঁ মানে সেইখন চাবলৈ বিৰাট তামনটা তিনি তাৰিখে আছিলে সেইখনৰ ডেট বাৰু তিনি জুলাই। এতিয়া চাগে এইখন কিমান ছেপটেম্বৰ মান পোৱাই দিবগৈ চাগে ন?
আগষ্ট চনত আহি যাব লাগে। কাৰণ এইখন একমাহ মানে চলিব তাৰ ওপৰতো নচলে।
এইখন যে নচলে আৰু ইমান দেই।
চাগে দুসপ্তাহ খতম হ'ব পাৰে ঠিক নাই। উম।
চব মচলেটো ইমান।
উম।
কিন্তু সেইখন মানে কি জানা মোৰ ট্ৰেইলাৰটো যোনটো দেখিলো ট্ৰেইলাৰে কমে টিজাৰ কম ধৰ কি মজা বনাইছে। অ', চাইছা নে? টিজাৰ টিজাৰি টিজাৰ হয় টেইলৰ নহয়।
টিজাৰ ওলাইছিলে।
ওৱাহ কি মজা বনাইছে মানে সেইকণতে গম পাই চিনেমটোগ্ৰাফ ফী তোমাৰ হেৰি এক্টিং এইচ। সিহঁতে ইহঁতে মানে অলপ নহয় প্ৰায় তোমাৰ চাউথৰ চিনেমাৰ হেৰি কৰে মানে ইহঁতে অলপ।
উম, ভাল হ'ব লাগে দিয়া উম। ভাল হ'ব লাগে।
কপি কৰে বুলিও মই নকওঁ।
উম।
কিন্তু সিহঁতৰ জ-জনোৱাটোৱে লয় মানে ইহঁতে।
অ', ভাল হ'ব লাগে দিয়া। হ'লেই হ'ল আৰু।
ঐ যাম সেইখন চাব
দিয়া ওলাবা ওলাবা এদিন টাইমটো ওলাই মিলাই কৰি যাব
অ', বাকী ইহঁতকেইটাকো ক'ম লগৰখিনিকো।
অ', অ', এ গোটেইখিনি গোটেই কেইটাই গোটেই কেইটাই একেলগে যাম।
অ', ৰাতিৰ ৰাতিৰ চৌ এটা ল'ম দিয়া।
ৰাতি চৌ আঠটা মান বজাৰ। দিনত ভাল ভাল নালাগে। উম।
ধৰ দহটা এঘাৰটামানলৈকে হোৱাকৈ ন। তাৰ পাছত আৰু তাতে টাউনতে কিবা এটা খাই বৈ গুচি আহিম আৰু।
অ', এ মানে দিনত ভাল নালাগে।
ময়ো ভাল নাপাওঁ।
উম। এ সেইটো তোমাৰ আগষ্ট আগষ্টৰ মানহে হ'ব টাইম আছে বহুত।
কিন্তু ৰাতি যে কি চাব গৈছিলা বিদ্ৰোৰভাই নেকি? অ', আহোতে যে খাই বৈ আছিল তেনেকে যাম দেই। যদি যোৱা হয়।
উম, উম তেনেকে যাম দিয়া গোটেই কেইটাত ভালকে খাই মেলি ওলাই আহিম।
সেইটোৱেই। এই দিনত গৈ মই বৰ বিশেষ এটা খাচ নাপাওঁ। অহ যাব পাৰে অ'। আকৌ হেমৌও যাব পাৰে। যোন যোন যায় আৰু চবকে কম ন আৰু এতিয়া গৰমৰ দিনে আমি বাইক লৈ যাব পাৰিম। গাড়ী চাৰীও নিব নালাগে বাইক লৈ গোটেই কেইটা।
কিন্তু ঠিক নাই বতৰ হেৰি হ'লে ধৰা তেতিয়া গাড়ী ল'বলগীয়া হ'ব পাৰে আৰু অ অ আৰু হেৰি অ', তেতিয়া তেতিয়াহ'লে গাড়ী উলিয়াই ল'ব লাগিব আৰু। বতৰ বো বৰষুণৰুণ দি আছে, সানদিনাখন তেতিয়া বেলেগ কথা ন, মলি বাই একগ স্কুটিলো ন।
আহ, পাৰি। মই, সেই, মই সেইটোৱে ভাবি আছিলোঁ।
অ, এই সেত যে, অ, সেৰি যে অ, আমিতো চাব গৈছিলো, এইখন ৰৈ, ৰ পিনা লৈ মানে অভিনে এটা কাৰণে বেয়া অভাৰ পইচা খৰচ কৰা দিয়েই ভাই। চাৰিটা লাষ্টপোন বোলো কি দৰকাৰ কোৱা এটা। লাষ্ট প্ৰকণ চাৰিটা নে, তিনিটা নেকি, তিনিটা আছিলে লাষ্ট প্ৰকণ।
চাবও নোৱাৰা নহয়। কথা যি অ, প্ৰত্যয়েকটো হেৰিতে কি বুজাব। ৰা, এতিয়া এতিয়া তাৰতো শুনিবা নে, অ, নে, হলৰটো শুনিবা তুমি।
একদম আকৌ তোমাৰ ইটাৰভিউ দিব তি, চাৰিটা লাষ্ট পক উঠাই আনিব, কাৰণ ত, আমিতো খাবই নোৱাৰো, ধেমালি নেকি। পপকণ খাব, খাব নোৱাৰা হৈ গৈছ কে, ধেমালি
পপকৰ্ণটো খাই ভাল লাগে, আনোৰে এ, চবৰে ভাল নালাগে।
একদম আনমাৰটো একদম সেইটো হহেতেন আমি গোটেইেইাই খাব পাৰিহেঁতেন। ত, গোটেই সপাই খালেহেঁতেন, সনাখনোন একদম কিবা লাগি গৈছে। মুখখন, মানে
ইমান চবাবা আৰু সেই সোপাকে তাকে মুখ, চোখ শোকান হয়, সোপা অ, বে
ইউ, বৰ চোবাইতো মানে, কাৰণ ভাওনাতে দেখা নাই, পলাবহে বাকী আৰু।
যিয়ে নহক
বা সেইদিনাখন যে, সোনকালে গুচি গল, বাচি গলো। সোনকালে গুচি গ'ল, বাচি গ'লো এই নহলে বহুত চোবালেহেঁতেন।
কিনো হ'ল জানো সি গ'লগৈ, টোপনি আহিল নে, কি হ'ল নাজানো আৰু। বেয়াকৈ সি উম, পিছ, পিছৰ দিনাখনতো বাৰু পিছৰ দিনাখন মই গুচি আহিলো। তুমি লাষ্টলৈকে থাকিলানে।
অবিনাশ আছেতো লাষ্টলৈকে সেইদিনাখন। আছোঁ, আছোঁ, ময়ো আছোঁ।
অ, কিমান টাইম হ'লগৈ আঢ়ৈটা নে।
অ, ছেম অ, আঢ়ৈটা আগৰ দিনৰ টাইমতে বা সেনে, সেনে কোনোবাৰ চোবাইছে মিহিকে। কিন্তু আগদিনা অলপ বেছি ভালকে চোবাইছে।
উম, গম পাইছো মানে কি মানুহ কম থাকিলে, চবনতটো অকমান কম পৰে চাগে। যেতিয়া আমি গোটেইখিনি এককলগ গোট হৈ থাকো।
তাৰপিছত মানে একেও ৰখি, ৰখিব ন নোৱাৰ আৰু মানে।
সঁচাকে আকৌ পিও কম চোবনাই কিন্তু দেই। পিও বেয়া চোবাইছে।
অ, পিমু, পিমু মাজে, মাজে চোবাই ব, বেয়াকে চোবাই। সেইখনাখন গুচি গ'ল, সোনকালে বাচি গলো, সিও চোবাই ঐ।
সেই এনেই যি, তি কথা এগাল শুনি থাকিব মন নাই। অ, কৈ থাকিবও নোৱাৰি। গম পাইছানে।
উম। অ' এই কিবা মানে একে বেলেগ এটা লেভেলত চোবাই।
উম। তাৰ চোবনটো মানে একেবাৰে শুনি থাকিব নোৱাৰি।
কোৱা কথা কৈ থাকিব বাৰে বাৰে।
সঁচাকে সঁচাকে সেই নোৱাৰি দেই। বাকী কি ঘৰত তুমিয়ে আছা নে অকল আৰু কোনোবা আছে?
তুমি থাকিব নোৱাৰা আৰু। তোমাৰ ৱাইফাইটো প্ৰব্লেম দি আছে নেকি বাৰু।
তোমাৰটোয়ে দি আছে মই তাকে চালো মানে।
হেল্ল'।
অ' শুনি আছো মই।
মোৰটোৱে দি আছে নেকি?
উম' মই চালো মানে মোৰটো নাই ঠিকে আছে।
হয় নেকি মই আকৌ তোমাৰ মাতটো মাজে মাজে নুশুনা হৈ যাও। তোমাৰ মাতটো মাজে মাজে মই নুশুনিছো তোমাৰ প্ৰব্লেম দিলে নেকি আকৌ। অ' হেৰি ৱাইফাই বিল দিলা।
নাই দিয়া।
তাকেই দাদা মোক আজি ফোন মাৰিয়ে আছে। ফোন মাৰিয়ে আছে মোক। এতিয়ালৈকে এতিয়ালৈকে আজিৰ দিনটো দুবাৰ মাৰিছে অ'। কাটি আছো বাৰে বাৰে। নাই ৰিচাৰ্জটো নভৰালে মোৰ শান্তি নিদিয়া হ'বই।
তাকেইেতো ইহঁতে লাষ্টৰ ফালে কিন্তু মোক ফোন মাৰে। যেতিয়া টাইম হৈ যায়গৈ।
মাৰে ন ম মই আকৌ হেৰি কৰো মানে এ মই প্ৰত্যয়েক প্ৰত্যেক মাহে মানে মই প্ৰত্যেক মাহে মানে এনেকুৱা টাইমতে ভৰাই দিওঁ। মোৰ প্ৰত্যেক মাহে মানে এ মই এ এনেকুৱা এনে এনেকুৱা হেইতে ভৰাও মই। অ' মই মোক মই প্ৰথমতে মাৰো মানে দৰমহাটো হৈ গ'ল মাৰি দিলো আৰু। এইবিলাক মানে টেনচন নাই লাষ্টলে।
অহ তেনেও কাটিবই তেনেও কাটিবই। হয়নে নহয়?
উম'।
বাকী কি তুমি অকলে আছানে নে লগত এ যোগীও আছে।
যোগি নাই যোগি
হেল্ল'।
যোগী বৰ্তমান নাই।
কি হ'ল ঘৰলৈ গ'লগৈ নেকি? শুনি আছো। উম। যোগে কি ফোন কৰি আছে নেকি?
যোগিয়ে বোলো ফোন কৰি আছে নেকি?
ন নাই যোগি গ'ল।
হ'ল নহয় অলপ টাইম তাৰ।
আহিলে অ'।
গম পাই
দুটামানতে আহিলে বোলা সি। অ' ডিগিত, ইহঁতক ইহঁকে তাক লগ পোৱা
নাই পোৱা বহুত দিনেই হ'ল। বহুত দিন হ'ল নাই পোৱা।
অবিনে যলো যে।
মই তোমালোকৰ ঘৰলৈ ওলাই যাওঁতে সি বাইকখন লৈ ওলাই যোৱা দেখিছোঁ, সি মোক নেদেখিলে। মইহে দেখিলোঁ তাক। টাউন চাউন গৈছে নেকি সম্ভৱ চাগে।
তই তই কিবা চাগে ইভেণ্ট চলি আছে ছাগে। সেইকাৰণে তাৰ পাক দেখি ঘৈণীয়েকো নাই।
অ' মানে তাৰ, তাৰ লগৰটো এক কিবা এটা পতা কথা নাছিলে, এই যে বেছি
অ', অ'।
তেনেকুৱা কিবা কাম নে কি নাজানো আৰু। অ' সি নাই কাৰণে ঘৈণীয়েকো নাই। ঘৈনীয়েক কিয় ওলাব আৰু এতিয়া?
অ' ঘনীয়েক এতিয়া মৰি গ'ল, এতিয়া ঘনীক ওলাব নে
নহয়, আকৌ হেৰিও নহয় আকৌ নহয়, মই ঘণীয়েকো বেলেগ, হেৰি বিচাৰি ফুৰে তোমাৰ, খুব বিচাৰি ফুৰে।
অ' বিচাৰি ফুৰে অ'। সি আকৌ বেলেগ
অ'। বাই হেৰি উ, মাইনাৰ লগত ওলাই যায় ধৰ সি। মই সেইদিনাখনহে গম পাওঁ কেছটো। অ'। জীৱ মানে সঁচাকে দেই।
উম।
কি নৰাধম বুলি কয় নে কি কয়? কিবা এটা কয় নহয়। অ' কিবা এটা কয় নহয়।
বাহ, এইটোক মানিছোঁ আৰু দেই।
চাকৰি বা।
মানে জাকেই পায়।
উম।
যাৰ লগতেই পায়।